এ
এইয়া আছো। কি কৰি আছ? এ ভালেই।
উম, নাই ল'ৰাটোক পঢ়াই আছিলো। আপুনি কি কৰি আছে। উম, জ্বৰ ভাল হৈছে, বাকী আপোনালোকৰ ভালেই নে?
অ ভালেই ভালেই। এই মইো ল'ৰাটোক পঢ়াই আছিলো।
অ' পঢ়াই আছে, এইবাৰ সি কোন ক্লাছত? অ' ক্লাছ ছেভেন বা! ডাঙৰে হ'লচোন ভিতৰি ভিত তৰি, হয় দিয়ক বহুত বস ছৰ হল দেখাই নাই।
ফটো দিম চাবা।
উম উম দিব হোৱাটছএপত ফটো চাম দিয়ক। হেৰি নহয়, বন্ধত ক'লে যাম বুলি ভাবিছে?
সিটো কৈ আছে কাজিৰঙা যাওঁ। তাকে গৰমটো বেছি, তাকে নিবও লাগিব।
নাই নিবই লাগে, ল'ৰা-ছোৱালী এনেও দেখুৱাবই লাগে অলপ ভ্ৰমণ কৰাবও লাগে।
অ', এতিয়া এইয়া মোবাইলতহে চাই থাকে। চাৰ্চ কৰি লৈ পেলাই কাজিৰঙা হেৰি চাই থাকে, মই বোলো নাই ব'লা এইবাৰ লৈ যাম।
লাগে মানে এতিয়া সিহঁক মানে কিবিলাক দেখুৱাবা তেতিয়া গম পাওঁ আমাৰ প্ৰাকৃতক অসমত কি কি আছে? কি নাই? হে। অকল কিতাপতেতো শিক্ষাত সমাপ্ত নহয় ন? বাহিৰা অ', বাহিৰা খিনিও মানে জানিব লাগে।
কষ্ট কৰে কিন্তু দেখি পেলাই যিটো শিকিব সেইটোহে আচল জ্ঞান।
অ' সেইটোয়ে এতিয়া নিয়াৰ লগে লগে বোলে অং তিতিয়া বস্তু খিনি দেখি পেলে বোলে অ' এইটো আমাৰ খিনি প্ৰাকৃতিক সম্পদ, তাকে ভাবিছো! কেতিয়া যায়? মও যাম, মোৰ লৰাটোকো লৈ যাম, একেলগে যাম ভাল লাগিব। সকলোৱে মিলি পেলাক হয়নে।
ভাল লাগে অকলে কলে ভালো নালাগে। নাই না চবি এইবিলাক চাব লাগে তাৰো এতিয়া হেৰি চাবলৈ দিন হৈছেতো। সতো এতিয়া ধুনীয়াকে এইবিলাক বুজিব নহয়। তাৰ পাঁচ বছৰ হ'ল ন।
অ পাঁচ বছৰ হ'ল।
অঁ তেতিয়া চাব পাৰিব ধুনীয়াকে বুজিবও পাৰিব আৰু বুজাই দিলেও বুজিব সি।
অঁ পাৰে তাকে কাজিৰঙা যাম। তাৰপিছত সময় যদি উলিয়াব পাওঁ বৰপেটাও দেখুৱাম বৰদোৱা দেখুৱাম এইবিলাক।
অঁ এই ব গম বন্ধ এইকেইটা দিনতে চব চাব পাৰি।
উম নাই নাই অঁ সেইটোয়ে স্কুল বহিলে শেষ। আৰু সকলোখিনি দেখুৱাই দিলে এতিয়া পৰা দেচোন সেইবিলাক বুজালেহে
বুজি পাব তাকে ত আকৌ কইছো বৰদোৱা এইবোৰ চব সি চাওঁ চাওঁ গৈ আছে এই সৰুতে গৈছিলো। তেতি এটা মনতো নাছিলে তেতিয় পৰা আজি যাম কালি যাম কে অ', মায়ো মা ইয়াৰ কিতাপতহে মই পঢ়ি আছোঁ তই মোক বোলা দেখ দেখুৱাই আনাগে, বোলা দেখুৱাই আনাগে, বোলো যাম দিয়া এইবাৰ যামগে।
নাই ভালে কৰিছে দেখুৱাব লাগে ল'ৰা ছোৱালীক আচলতে আমি এইবিলাকে ভুল কৰো। যাম যামক যোৱাই নহয়।
আমি যিবোৰ প্ৰথমে কৰিব লাগে দে দেখুৱাব লাগে সেইবিলাক দেখুৱাই নাই।
উম মানে কি তেনে ধৰ বস্তুবোৰ দেখি আহি শ শিকাতটো যিমান ভাল কিতাপৰ পৰা শিকিলে জ্ঞানটো কম পায়।
উমম আৰু কৈও আছে ছায়েন্স মিউজিয়াম যাম তাতো চামগে। অঁ কি কি শিকিব লগা আছে চাইন্সৰ বিষয়ে চব চাবহি
উ ভালে কৰিছে ভালে কৰিছে সি অকণ ডাঙৰ হৈছে নহয় অ শিকিব লগাও আছে কিন্তু সেই গৰমটো কাৰণেহে
এই গৰমটোতো আৰু হৈয়ে আছে আও মাও কি এতিয়া এতিয়া অকমান কমেই আৰু দুই তিনি মাহৰ পিছতো আৰু গৰম হ'ব
উম উম অৱশ্যে গৰম গৰম বুলি থাকিলাচোন সিহঁতক দেখুৱাই নহব বন্ধটোতো গৰম বন্ধতে পয়
সেইটো কাৰণে
এতিয়া কি কি দেখুৱাব পাৰো কলাক্ষেত্ৰ এইবিলাক
নাই নাই সকলো খিনি দেখুৱাব মানে যিমান খিনি পাৰে আ এতিয়া মোৰ সি সৰু হৈ আছ ছে যে সেইটো কাৰণে ধৰ যদি যাওঁ আপোনাৰ লগতে ত তেতিয়া কাজিৰঙালৈকে যাম
উম এতিয়া সি সিদিনাখন কৈছে মা হেৰি চাম ধৰক এইয়া ক ককেও ক'ত থাকে কোৱাচোন ককেও ক'ত থাকে তাৰপিছত আৰু মইয়ো এতিয়া মই বোলো ককেও ক'ত থাকে কৈছে আছে কাজিৰঙালৈ ওলাবা
অ সেইয়াই সিহঁতক চাবলে কিমান মন কৰে বাৰু
মন আছে আৰু নহয় এনেও আমি এতিয়া যিকোনো এটা জীৱ-জন্তুৰ আওনো ক'ত চামগে যিকোনো এট টা হেৰিত ক'তনো চাম ইয়াতেতো দেখাম তাত গৈ পেলাই সেই এইটো অমুক জন্তু
টোহ মানে কি কিতাপত দেখা আৰু ৰিয়েলত দেখা বহুত পাৰ্থক্য
উম
অ তে নিজে দেখি আহিলে বোলে
মানুহে অ এনেই কয় নেকি দেখিলেহে শিকে বুলি যিমান নপঢ়ক সিহঁতে মুখস্থহে কৰিব কিন্তু মানে দেখুৱাই আনিলে সিহঁতে এইটো বোলে এইটোৰ পৰা আমি এইটো এইটো অমুকটো সিহঁতে লিখে দিবও পাৰিব তেতিয়া আনকো ক'ব পাৰিব যিখিনি সি দেখি আহিব তেতিয়া তাৰ লগৰ বিলাককো ক'ব পাৰিব।
অহ। অ শিক্ষাটো বেছ
তাকে ভাবি আছো এইবাৰ গৰমৰ বন্ধত যাম দেখুৱাম আৰু কি কি পাৰো। সকলোবোৰ দেখুৱাই আনিম।
উম।
তুমি ওলাবা।
অ তাকে যাম হেৰি কৰিব আপুনি কনটেক কৰিব মোৰ লগত।
অ। মই বাৰু কন্টেক কৰিম তাৰপিছত আৰু প্ৰথমে ক'ত যাম। কি কি দেখুৱাওঁ তাৰপিছত তোমাক ক'ম।
উম একেলগে যাম সকলোখিনি।
উ।
এতিয়া কি কৰি আছে ল'ৰাটোক পঢ়ি আছে নে?
অ পঢ়ি আছে। পঢ়ি আছে একজাম এ এ আৰু আকৌ ছমহীয়া পৰীক্ষাৰ পিছৰ পৰা আকৌ হ'ব নহয়।
অ এনে পঢ়াত
এবা চাইটা অ অ ইমান এটা বেয়াও নহয়, ইমান এটা ভালো নহয়।
অ অলপ গাইড দিব ল'ৰা-ছোৱালীক।
উম সেইয়াই গাইতৰ প্ৰয়োজন আৰু বিশেষকে কি হৈছে মানে কি চাবজেক্ট বহুত হৈছে যে।
অ'।
গৰমতটো কেনেকুৱা পৰিছে। স্কুলৰ পৰা আহা আহি পোৱা পিছত ধৰা মানে পঢ়িবলৈ অকণ শুব লাগিব, খেলিবও লাগিব। আৰু খেলাটো ইমানেই খেলাটো ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু,
নহয়, নহয় পঢ়াৰ লগতে মান মানুহৰ আকৌ খেল ধেমালিও ইম্পৰ্টেণ্ট অলপ খেলিবলৈও দিব লাগিব ল'ৰা ছোৱালীক
উম, সি ক্ৰিকেট খুব ভাল পায়।
ভাল পাই ন সেইটোতো বহুত ভালৰ কথা, যিকোনো এটা খেলত মানুহ থাকিব লাগে মনতটো।
এতিয়া ইয়াত তেনেকুৱা সুবিধা নাই কাৰণেহে ক্ৰিকেটত দিয়াৰ। কিন্তু ধৰা থকা হ'লে তাক তাকৌ তেনেকুৱাত এডমিশ্যন দিব পাৰিলোঁহেতেন ক্ৰিকেট শিকিবৰ কাৰণে
উম, উম, উম সেইটো হয় যেনিবা, আমাৰ ইয়াত আছে যেনিবা। তাকে এতিয়া অ'ক সি সৰু হৈ আছে নহয় ডাঙৰ হ'লে হে গ'ম পাম ধৰক। কিহত তাৰ আগ্ৰহটো বেছি অ' সেইটোৱে তেতিয়াহে
অ' এতিয়াহে মানে ল'ৰা ছোৱালী বিলাকে ক'ব পাৰিব যে মই অমুকটো শিকো বুলি ক'লে গ'ম পাবা যে নাই তাই এই বস্তুটোৰ প্ৰতি আগ্ৰহ আছে।
সেইটোৱে
আমাৰ সি এতিয়া ক্ৰিকেট খেলি ভাল পায় একদম দম ৰাতিপুৱাও ক'ব অহ' মাৰ আজি ভাটিবেলা খেলিবলৈ দিবা দেই অকনমান শুই মই খেলিমগৈ।
নাই নাই দিব সেইটো ম সেইটো বাধা কেতিয়াও নকৰিবি পঢ়াৰ মাজে মাজে খেলাটো ৰাখিব।
উম, তেতিয়াহে একদম শৰীৰটো মজবুত থাকিব। আৰু সিহঁতে এতিয়া ব্ৰেইন বিলাক একদম চাৰ্ফ একদম খেলাটো চ'ব অকল যে পঢ়াতে ভাল হ'ব লাগিব, সেইটোও নহয়
অহ' সেইটোৱে উম, উম।
তাকো হেৰিত দিবা অলপ খেলা ধূলাত। কৰিবা, তাক কৰোৱাবাচোন ব্যায়াম-চ্যাম কৰাবা। ৰাতিপুৱা, ৰাতিপুৱা।
অ' নাই এইয়া সেইদিনাখন যোগ দিৱস আছিলে যে। মই লৰাটোক ৰাতিপুৱা আমি কৰিবলৈ গৈছিলো যে তাৰপিছতে সি দেখিলে আহি লৈ পেলে সি অ' মা মই কৰোঁ। এনেকে, কৰো তেনেকে কৰো তাৰপিছত মই পাতি এখন তুলি এখন পাৰি দিছো। সি একদম মানে আমি যেনেকে কৰিছিলো সেয়া দেখি আহিলে যে সি হে তাকে কৰিবলে চেষ্টা কৰি থাকে। অলপ তাৰ মাজে-মাজে মই শিকাইও দিওঁ সেয়াই। হেল্ল'!
দিলোঁ, দুই-তিনিখন আসন কৰিব পাৰিলেও ধুনীয়াকে একদম আহ সি একদম নিৰামিকৈ কৰি যাব। একদম মানে অ' শৰীৰো ভাল থাকিব তাৰ।
অ' আহ মানে সি খুব ভাল খুব ভাল লাগে কিন্তু একদম ভৰি খন ওপৰলৈ দিব এবাৰ তললৈ, অ' মা মই ব্যায়াম কৰিম। বোলো, কৰা কৰা। ৰাতিপুৱা কৰিবলও বিচাৰে, শুৱা পৰা উঠি।
উম, নাই নাই ল'ৰা-ছোৱালী এইখিনি সময়ত খিনি সময়ত লৰা-ছোৱালীক পুৰা ধ্যান দিব লাগে। সি কি কৰিছে? বা কি কিহত তাৰ বেছি ৰাপ ইণ্টাৰেষ্ট-ইণ্টাৰেষ্ট, কিহত আছে পঢ়াটোতো দিবই লাগিব, পঢ়াটোতো থাকিবই।
পঢ়াটোতো অ' মানে কি
নহয় যোগাসন কৰিওতো ৰেকৰ্ড কৰিও ৰেকৰ্ড কৰিব পাৰে। হয় নে নহয়? উম। সেইকাৰণে মইও ভাবি আছো যে এবাৰ নে ল'ৰা-ছোৱালীকচ হয় চব আজিকালি দেখি শুনি চব পাইছো নহয় আগৰ দিন নাই নহয় এতিয়া।
এতিয়া মানে কি হ'ল কম্পিটিচনৰ যুগ হ'ল অহ, এতিয়া সেইটো কাৰণে মানে আমি মাক- বাপেক বিলাক মানে ষ্ট্ৰং হব লাগিব।
উম, এইবোৰ আমি কৰিব নোৱাৰিলোঁ সেইবোৰ এতিয়া সন্তান বিলাকে কৰিব। নাই-নাই ভাত বনোৱা নাই সি পঢ়ি আছে যে বোলো ভাত বনালে আকৌ তাত টোপনিও ধৰিব খাবলৈ তো মন যাব সেইকাৰণে বোলো নাই অকণ লাহেকে বনাম কৈছো তুমি পঢ়ি থাকা
পটকতে ফোন এটা কৰি লওঁ। উম, উম। হেল্ল', উম, এটা মাত আহিছে, এটা মাত অহা নাই।
উম, উম-উম হয় দিয়া। ঠিকে আছে দিয়া, ন'। ঠিকে আছে দিয়া বোলো পঢ়া মই তাক পঢ়াই লওঁগৈ অলপ। অ', অ'। হেল্ল', হেল্ল', হেল্ল', হেল্ল' মাৰ এপ্ৰ এপ্ৰিল মাৰ এইটো কৰিছিলে মোৰ কথাৱা নাই যে